কি ক
অ এনেই বহি আছো ইয়াতে
হয় নেকি
তুমি কি কৰিছা
মই আছো ৰ'বা এনে। খবৰ ভাল
ভাল ভাল তোমাৰ
মোৰো ভালেই দিয়া
অ মই মই তোমাৰ কথা ভাবিয়ে আছিলো তোমাক ফোন কৰিম বুলি।
হয় নেকি মইতো আৰু অ মইতো আৰু ভাবি থাকোতেই দিনকাল যায় দিয়া সময়ে নাপাওঁ
তাকে নহয় মই জবৰ ইণ্টাৰভিউ এটা দিবলৈ গৈছিলো মানে কালি। তাৰপিছত তুমিও মানে সেই জবৰ কথা কৈ আছিলা ন'।
অ', অ', অ'।
নিচত
অ', তোমাৰ হেই কৰিবা বায়'দটা খন মোৰ তাত দি থৈ দিবা দেই তাৰমানানে ছোৱালীৰ এতিয়া হেই হ'ব ইন্টাৰভিউ হ'ব নহয় হলে মই তোমাৰখন দি দিব পাৰিম। তাৰমানে বা আমাৰ তাত যে কৰে যি বা জনীয়ে। কৈ আছিল তাৰমানে যদি ছোৱালী সেই হয় আহ তেতিয়াহ'লে মানে। বায়'দাটা দিব দিছে আৰু।
অ', অ', ভালেই হৈছে।
উম আমাৰ ই কৰিলে আজি জইনিং।
অ', ভালে উম ভালে হ'ল পাৰ্টি দিব লাগিব।
হা অ পাৰ্টি চেলাৰী প্ৰথম চেলাৰী পালে তাৰ পাৰ্টি দিম আৰু দিব লাগিব ন'। উম উম উম। তিন তাৰিখৰ পৰা তাৰ মানে জইনিং হ'ব কালিৰ পৰা চাগে ট্ৰেইনিং হ'ব দেই।
উম উম।
বহুত ফেচেলিটি আছে তাৰ মানে। আহ চাংচেৰিৰ পৰা সেয়ালৈ মানে বাছো দিব। বাছছাচ দিব আৰু উম বাছ দিব।
নহয় তাত লিখাও আছে বাৰু
লিখাছে ন', আৰু বোলে হেই দিয়ে কি বুলি কয় ৰুম যি যদি নালাগে তেতিয়াাহ'লে ৰুমৰ পইচাও দিয়ে বোলে।
অ', মই শুনা মানে মই সেইটো নাজানো এক'মেণ্ডেচন বুলি লিখা আছিলে।
কৈছে বাৰ যদি ভিদৰে হে নলয় দে ৰুম যদি নলয় ন'
নহয় নহয় পইচাটো নিদিয়ে মানে কি হয় ৰুমতটো ল'লে মানে পইচাটোতো দিব লাগিব ন চেলেৰীৰ পৰা কাটিব। সেই পইচাটো নাকাটে মানে বুজিছা ৰুমতটো নল'লে।
অ', অ', ঠিকেই হ'ব দিয়া ন'। মই তাকে মোক কৈছো এতিয়ালৈকে তাৰ মে পষ্টটো কোৱা নাই কোনটো প'ষ্টত কাক ল'ব এতিয়ালৈকে কোৱা নাই তাৰ মানে। এ বাচিব ন' মানুহ চেলাৰীটো তেৰ চৈধ চৈধ্য দিব দেই আঠ ঘণ্টাত
উম উম অভাৰ টাইম আছে নহয় কেতিয়াবা। কৰো বুলি ক'লে কৰি দিব পাৰিব তেতিয়াও ওঠৰ হাজাৰ মান পাব চাগে।
অ', তাকেইটো কৰিব দিম ৰ'বা। যিমানে কষ্ট কৰিব সিমানে পইচা আৰু ন' আৰু এক জাগাত উম অ বেছিকে কৰি লোৱা ভাল হ'ব যেতিয়া অলপ দুই এটা ছুটিও লব পাৰিব ন সি
উ।
ছুটীটো এনেও
মানে এনেও বিয়ালে মানে কি জানা বিয়ালে ছুটি ল'ব লাগিব যে এতিয়াই সেইকাৰণে অভাৰ ম অলপ কৰি লোৱাই ভাল আছে
অ', তাকো কম ৰ'বা তাকো মই, ক'ব লাগ তুমি কিমানলৈ পঢ়িছা
মই বি এ কমপ্লিট কৰিলো এইবাৰ।
এইবাৰ কৰিছা নো উ আৰ্টছ নে চাইন্স?
আঠছ আচশ
আঠশ ন'।
আছামিছ মেজাৰ
নেজৰ লৈছিলা
উম আছামিছত
অ ঠিকে আছে দিয়া পিছে কৰবাত এপ্লাই চেপ্লাই কৰিব কৰি থাকিবা
অ', কৰি আছো বাৰু কালি স্কুল এখনত গ কৰি আহিছো ইন্টাৰভিউ দিছো।
অ ভাল হৈছে নে
উম ভাল হৈছে ইণ্টাৰভিউ টো ভালে হৈছে তেওঁলোকে মানে কম বুলি কৈছে এতিয়া মানে কি হ'ল অ জুলাই মাহৰ পৰাতো চাগে তেওঁলোকৰ চু আৰম্ভ হব ন স্কুলত সেইকাৰণে মানে উ উ প্ৰাইমেী স্কুল
অ অ
বেছি কোৱা নাই ষ্টাৰ্টিং ন হাজাৰ কৈছে অলপ মানে অ অলপ কম হৈছে মানে স কাৰণে বে
উ আৰু গুৱাহাটী চিটিত এনেকে ন হাজাৰত চলিব নোৱাৰি ন ৰুমতে চোন পাঁচ হাজাৰ মান লাগে
সেইকাৰণে মানে স এ মহায়ে বাৰু মহায় আজি ফোন কৰোতে মানে কৈছে ইমান কমত কৰিব নালাগে মই এনেকে চাই দিম এনেকে ৈছা
অ তোমালোকৰ মহা যে থাকে যে নগাঁওত
অ অ গুৱাহাটীতে মানে ব চিনাকি আছে যে চাই দিম বুলি কৈছে মানে উম দেউতাইতো কৰিবলৈ হাগি দিছে কিন্তু মানে কি জানা এনেই এবছৰ বহি থকাতকে ন মানে পঢ়াৰ লগতে কৰি থকাও ভাল হ'ব দিয়াচোন নিজৰ ইনকামটো নিজে হৈ থাকিব
আৰু এডিয়ৰি চেডিআৰী এইবিলাক যদি মানে খোলা দিয়ে ন অনলাইন যদি খোলা দিয়ে।
উম উম কৰিব লাগিব
অ এপ্লাই কৰিলে ভাল হ'ব তেতিয়া
তাকে
উ কিবা কিবি তাৰমানানে এপ্লাই কৰি থাকিলে এনে বহি থাকিব নালাগে মিছাতে ইমান পঢ়া পঢা শুনা কৰি আনো ন
উম উম হয়তো
কৰ'বাত নহ'লে কৰবাত এপ্লাই কৰি থাকিবা
কৰিবই লাগিব নাই মই বাৰু চৰকাৰী মই স্কুল আমাৰ তাত কমপ্লিট কৰিছো এ মানে আমাৰ গাওঁতে উম অ অসমীয়া মিডিয়ামে
উম ঠিকেই আছিল দিয়
চব অসমীয়াতে কৰা বাৰু ইংলিছৰ এতিয়ালৈকে নাই। এ পি এছ চিটোহে ইংলিছত পঢ়ি আছো কিন্তু মানে ইংলিছ আৰু অসমীয়া দুইটা আছে
অ অ পছে ইংলিছ কবলৈ জানা ন জানা
অ অ ইংলিছ মানে কি জানাম মই ইংলিছতে মেজৰ ল'ম বুলি আহিছিলো কিন্তু মানে ম অকমান খেলি মেলি হৈ মেলি মোৰ অসমীয়াত মেজৰ হৈ গলেই ে মানে অসমীয়াত মেজৰ লোৱাৰ কাৰণে এতিয়া অলপ মানে আ বেছিকে ধান দিলে আকৌ অসমীয়া নজনা নিচিনা য সেইকাৰণে মানে একে ইংলিটো এৰি দিয়া নিচিনা হল তিনি বছৰৰ পৰা একেই ইংলিছ পঢ়া নাছিলো তাৰ পিছত মানে এই তিন বছৰ ইংলিছ টো এৰি দিয়াৰ কাৰণে মানে এতিয়া লি লিখাটো শুন বুজাতো আৰু মাজে মাজে কোৱাটো ঠিকে আছে কিন্তু মানে অলপ প্ৰেক্টিচ নোহোৱাকে মানে ক'ব নোৱাৰি ইংলিছটো।
আত্চ্ছা।
ইনেও দিয়াচোন ইংলিছ বহুত ভাল কে জনা মানুহৰো বহুত খিনি প্ৰয়োজন হয় আৰু।
খেলি মেলি লাগি যায় দিয়া।
উম।
ম
মানে ইংলিছতটো এটা লেংগুৱেজ হে, চাবজেক্ট নহয় ন মানে চাবজেক্টো হয়। কিন্তু, মানে এইটো এটা লেংগুৱেজটো কিবা এটা লেংগুৱেজ নজনাতো ইমান ডাঙৰ কথাও নহয় দিয়াচোন।
উম, এই আপোনাৰ আমিতো নাজানোৱেই দিয়াছোন। সৰু সাধাৰণ কথা জানোঁ আৰু।
উম, মানে মোৰ উম, ইংলিছ কোৱাটো ইমান ভাল নহয় বাৰু বাক
উ, উম, উম, মেইন হ'ল বুজি পোৱাত তো, বুজি যদি পাইছা তুমি হিন্দীটো উত্তৰ দিব পাৰিবা হয়ন নহয়?
সেইটোৱে, সেইটোৱে। আমি মানে কয়ে দিওঁ ইটাৰভিউ বিলাক'লে গ'লে মানে ডাইৰেক কৈ দিওঁ যে, আই এম নট কমফৰ্টেবল ইন ইংলিছ এন তেনেকেকে কৈ দিয়া হয়, মানে তেতিয়া মানে অসমীয়াত কথা ক'ব পাৰি। আৰু আজিকালি এ পি এচিটো ইনেও অসমীয়াতে চলে।
অসমীয়াতে চলে ন?
উম, উম, অসমীয়াতে চলে। সেইকাৰণে ইমান প্ৰব্লেম নাই।
উম, পিছে সেয়া এ পি এচি কেনেকে এপ্লাই কৰিবা আকৌ?
এ পি এচিত মানে এ, অনলাইনত অ', তেনেকে নটিফিকেচন বিলাক আহে ন! জাননী দিয়ে চৰকাৰক ফালৰ পৰা, আ, প'ষ্টবিলাক উলালে দি দিব মানে। এইবাৰ বহুত কম পষ্ট ওলাইছিলে মানে। থাৰ্টি চেভেনটা নে কেটা অ' পয়ত্ৰিশটা মান নে সাতত্ৰিশটা মান পষ্ট ওলাইছে সেইকাৰণে মানে নকৰিলো ঠিকে আছে।
উম উম নেক্সট্ টাইম নেক্সট্ টাইম ট্ৰাই কৰিবা।
অহা বছৰলৈ এনেও কৰিবই লাগিব বাৰু সেইকাৰণে মানে ভাবিছোঁ এইবছৰ এনেই থকাতকে মানে এনেই জব এটাকে কৰি লওঁ বোলোঁ।
অলপ পঢ় শুনাও কৰি থাকিবা আৰু মাজে সময়ত কিতাপ পত্ৰ ওলাই পঢ়ি থাকিবা হয়, ন' তেতিয়াহে বস্তুবিলাক মনত থাকিব ন?
অ', সেইকাৰণে মানে মই বেছিকে হেদেক ল'বও নিবিচাৰোঁ। নৰ্মেল কিবা জব বিচাৰি আছোঁ মানে অকমান সৰুকে।
অ', এনেই থকাতকে আৰু জব কৰাই ভাল দিয়া আজিকালি কোনো এনে নাথাকে হয়নে নহয়?
উম, উম, ইনেই থাকিলে মানে কি হ'ব জা-জব থাকিলে মানে এক্সপিৰিয়েন্ঞ্চ হ'ব, এক্সপিৰিয়েঞ্চৰ কাৰণে দ-জবটো লাগে।
আজিকালি এক্সপিৰিয়েঞ্চ থাকাই ভাল দিয়া আগৰ পৰাই যদি তুমি ৰেডি হৈ থাকা ন! পাছত প্ৰব্লেম নহয় আ
তাকে, অভিজ্ঞতা নহ'লে কোনো জবেই নি
নিদিয়ে নিদিয়ে সেইয়ে আজিকালি তোমাৰ প্ৰাইভেট জবতে এক্সপৰিয়েন্ঞ্চ চাৰ্টিফিকেটো লাগিবই তাৰ মানে। কম্পালচৰি হৈ গৈছে।
প্ৰাইভেটত বাদ দিয়াচোন, গমেন্টতো সোধে মানে যে কৰ'বাত কৰিছা নেকি আগতে? এনেকে মানে উম আমা কেতিয়াবা মানে এনেই তেওঁলোকে সুধিব বিচাৰে যে, আমি ক'ৰবাত কৰি পাইছোঁ নিকি, আগতে আমাৰ তেনেকুৱা অভিজ্ঞতা আছে নিকি?
অ', অ' সেয় আৰু এক্সপিৰিয়েঞ্চটো থাকিলে ভাল আৰু উম।
ক'ব পৰা যায় ন যে মই আমুকত এনেকে কৰিছিলো
উম উম সেয়ে টো।
উম।
বাকী খবৰ খাতি-
খবৰ খাতি ঠিকে আছে এতিয়া পঢ়া শুনাও ঠিকে চলি আছে।
উ উম হয় নেকি? বিয়া যোগাৰ ঠিক থাক কে চলি আছে আৰু।
উম মাইনাৰ অন্নপ্ৰশনটো পাতিবই।
অ পাতিব অহা মাহত অ। হয় আগষ্টত পাতিব আগষ্টত। আগষ্টত হ'ব আৰু বিয়াৰ আগে আগে।
চাওঁতে চাওঁতে চবেই ডাঙৰ হ'ল।
ডাঙৰ হ'ল আৰু সাত মাহৰে হ'ব আৰু। আগষ্টত অ অ তাকেইতো ন। অ এতিয়া ইমান উত উৎপাত হৈছে তাইৰ মোবাইলটোলৈ চায়ে থাকে মোবাইলটো টানি কেনে কাটি দিয়ে ফোন। অ বহিব পাৰাহৈছে এতিয়া বহিব পৰা হৈছে। তাই বহে। উম কালি ভিডিঅ' কল কৰিছিলে বায়ে তাৰপিছত দেখাইছে ইমান ধুনীয়াকে বহে তাই, অ বহিব জ জনা হৈছে আৰু এতিয়া উম লাহেকে হৈছে। খোজ কাঢ়িব পাৰা হ'ব আৰু।
উম দুদিনমানৰ পিছত।
উম, তাকেইেতো ছোৱালী ডাঙৰে হল দিয়া আমাৰ।
উম উম।
উম।
পিছত কথা পাতিম মোলৈ কল এটা আহি আছে। অ ঠিক আছে দিয়ক।